অ কি খবৰ ওপৰ কি খবৰ
হেল্ল'
কি খবৰ কৰ আপুনি শুনা পাই আছে ন শুনা পাইছেনে মোৰ কথাবোৰ অ মোৰ ভাল ভাল আপোনাৰ
অ আছো আছো কোনোমতে চলি আছো দিয়া
হয় নেকি বা কি কি কৰিছে এতিয়া
মই এতিয়া হ শালৰে বিজনেছ কৰি আছো শালত লাগি আছো কাপোৰত লাগি আছো
অ আচ্ছা আচ্ছা আচ্ছা অ আপোনালোকৰটো শালকুছিত ঘৰ ন আপোনাৰ
অ হয় হয় মোৰ শুৱালকুছিতে ঘৰ
আচ্ছা আপোন আপোনালোকৰ শুৱালকুছিতো মানে খালৰে বিনে ন কিহৰ বাবে বিখ্যাত আছিলে শুৱালকুছিখন
অ শুৱালকুছি পাট মুগাৰ কাৰণে বিখ্যাত
অ আচ্ছা আচ্ছা মানে মোৰো মানে বিয়া আহি আছে হা ত' মানে মই ভাবিছো মই শুৱালকুছলে যাম আৰু বিয়াৰ কাপোৰ লবলৈ। ত' মই আপোনালোকৰ ঘৰত যাব পাৰিম নে নাই পিছে
আমাৰ ইয়াত। চব পাবা মেইন ছেট ছেকেণ্ড ছেট আৰু টচক কৰ। মুগাৰ চব আছে যি লাগে তুমি তাকে পাবা
আচ্ছা আচ্ছা মানে মেইন চট মানে কি হয় এইটো মানে মোৰ বুজাই দিবচোন।
মেন ছেট মানে দৰা আহিলে যে কইনাটো পিন্ধে।
উম হম হম আচ্ছা আচ্ছা আচ্ছা আচ্ছা যিটো মানে আপোনাৰ পৰম্পৰা ন এইটো এই আচ্ছা আচ্ছা এই মানে মেইন মেইন যি মেইন ছেট বুলি ক'লে ন আপুনি বগা ছেটযোৰ যে সেইযোৰে সেইটোৱে মানে মেইন হয় ন মানে
অ সেইযোৰে মেইন ছেট আৰু দৰা আহিলে দৰা দৰাৰ কাষত পিন্ধে। দিব লাগে আৰু
অ আচ্ছা আচ্ছা ঠিক আছে মই তেতিয়াহলে আপোনালোকৰ ঘৰত যাম আৰু মোক কিন্তু কমাই দিব লাগিব দেই দামবোৰ।
অ ঠিক আছে যিমান পাৰো কমাই দিম বাৰু
অ মোৰ পৰা কিন্তু একদম লাভ ল'ব নোৱাৰে আপুনি
নাই নাই লা নালাগে বাৰু তুমি আহিবা মই দি দিম
অ ঠিক আছে ঠিক আছে যাম দিয়ক আপুনি পিছে অম্বুবাচী মেলা আহিছে নহয় জানে নে নাই আপুনি
কি কৈছা
মানে এতিয়া যে অম্বুবাচী মেলা আহিছে
অ অ আহিছে অ গম পাইছো গম পাইছো কিয় নাপাম
বাপৰে আপুনি চব জানে দেখোন অ আৰু আপ
আমাৰ ইয়াতে আমাৰ শুৱালকুছিতে নীলাচল পৰ্বতত কামাখ্যা মন্দিৰ
শুৱালকুছিতে আছে নেকি নীলাচৰ পৰ্বত কি কয় হে আপুনি। অ আচ্ছা আচ্ছা আপুনি গৈ পাই অ আচ্ছা আচ্ছা আপুনি গৈ পাইছেনে পিছে অম্বুবাচী মেলা চাব। আপুনি গৈ পাইছে নে অম্বুবাচী মেলা চাব
অহ -অহ মই মানে এইবাৰ যোৱা নাই মোৰ অলপ অসু হৈ আছে। আগতে গৈছিলো। এতিয়া মোবাইলতে চাই আছো আৰু বহুত ভক্তসকল আহিছে। বলিউডৰ মানুহ কিছুমান আহিছে।
উম -উম - উম, আচ্ছা -আচ্ছা। যা ঠিকে আছে দিয়ক মই মানে গৈছিলো দুবাৰ মান গ'লো মানে ভালেই লাগিছে মানে ইমান দূৰৰ পৰা ভক্ত বিলাক আহে আৰু যিবোৰ অঘৰিবোৰ আছে যে সেইবোৰো আহে ইমান মানে ন'ভগৱানৰ মানে কি - কি মানে মায়া কিমান দূৰৰ -দূৰৰ পৰা মানুহ বিলাক আহিছে, এবাৰ মাৰ দৰ্শন যাতে কৰিব পাৰো আশীৰ্বাদ লব পাৰো ভালে লাগে দিয়ক বহুত ভাল লাগে কিন্তু, এটা মানে দিগদাৰ হয় এই কৈ যে গৰম তোৰ কাৰণে বহত অশান কি মানে জানানে? ইমান গৰম দিছে মানে গৰমটো কাৰণে বহুত অশান্তি লাগে হয় -হয় -হয় তাকেইতো আৰু। সেয়া ময়ো যাম বুলি ভাবিছো এবাৰ- দুবাৰ আপুনি নহ'লে মোৰ লগত যাব পাৰিব আৰু।
অহ', ঠিক আছে তাত আহিলে আমাৰ শুৱালকু চিটো আহিবা।
অহ, যাম দিয়ক মই কিন্তু আৰু শুৱালকুচি গ'লে এনে নাযাওঁ মো
অহ, শুৱালকুচি আহিবা মই খোৱা লোৱা- চোৱা চব ব্যৱস্থা ৱস্থা কৰি দিম।
অহ, আৰু মই কিন্তু মানে মেখেলা -চাদৰ পিন্ধি খুব ভাল পাওঁ মানে মোক দিব লাগিব কিন্তু এযোৰ।
অহ, ঠিক আছে তুমি চাই ল'বা পচন্দ কৰি ল'বা।
বাপৰে আপুনি বহুত ভাল দেই বহু ভাল লাগিছ যে আপোনাৰ লগত কথা পাতি ইমান দিন ক'ত আছিলে আপুনি অহ মই বিচাৰিয়ে পোৱা নাছিলো মানে।
কি কৈছা?
আপোনাৰ লগত কথা- পাতি মানে বহুত ভাল লাগিছে মই মানে বিচাৰিয়ে মন আছিলো কথা পাতিব মানে, ক'ত আছিলে আপুনি সোমাই। অহ, হ'ব দিয়ক আপোনাৰ ঘৰত কোন -কোন আছে?
অ', মোৰ ঘৰত মানে মিষ্টাৰ ঢুকাইছে আৰু বাবা এটা আছে আৰু মাইনা এটা আছে।
অহ, হয় নেকি? মাইনাটো অ', আচ্ছা -আচ্ছা আৰু মাইনাটো কিমান ডাঙৰ?
মাইনা ডাঙৰ হৈছ তে ডিগ্ৰী কমপ্লিট হ'ল।
অহ, আচ্ছা -আচ্ছা স্নাতকোত্তৰ মানে পাছ কৰিছে।
অ' অ' পাছ কৰিলে।
অ' মাইনাটো কেনেকুৱা আপোনাৰ ভালনে?
অ' ভাল। মই কি ক'ম আৰু ভালে লাগে আৰু আজিকালিৰ ছোৱালী আৰু চখ তখ কৰি ষ্টাইলিছ।
অ' আচ্ছা আচ্ছা। আচ্ছা আচ্ছা ভালে লাগে দিয়ক, ঘৰত ছোৱালী এটা থাকিলে খুব ভাল লাগে। আপোনাৰ লগৰ নিচিনাই আৰু হৈছে আৰু।
দৰে আমি আৰু একেলগে ফুৰিব চুৰিব যাওঁ।
অ' মানে ছোৱালী এটা থাকিলে আপুনি মানে বৰ সৌভাগ্যৱান। দেই আপুনি ছোৱালী পাইছে দুজনি কৈ। বৰ সৌভাগ্যবান আৰু লৰা
কি কৈছা?
আৰু আপোনাৰ অলপ ল'ৰাটোৰ বিষয়ে কবচোন শুনো অলপ আপোনাৰ মুখেৰে।
অ। ল'ৰাটো আ সি তাৰো ডিগ্ৰী কমপ্লিট হ'ল।
অ'
সি এতিয়া ব্যৱসায়ত লাগি আছে তাৰ জব চপ হোৱা নাই।
অ' চাকৰি হোৱা নাই?
অ' চাকৰিতো একো হোৱা নাই সেইকাৰণে মই মানে ব্যৱসায়ত লাগি দিছো লগাই দিছো কাপোৰত।
ভালে হৈছে আপোনালোকৰটো আৰু শুৱালকুছিৰ ব্যৱসায়টো বুলি ক'লে টো‌ আৰু একদম বিশ্ববিখ্যাত ন' সেই টো বিজনেচ যৰি আৰু ঘৰতে আছ তে -‌ তেতিয়াহ'লে আৰু কিয় চাকৰি বিচ
অ' অ' ঠিকে আছে চাকৰি পালে কৰিব এতিয়া বৰ্তমান ব্যৱসায়ত
অ' ঠিকে আছে, ঠিকে আছে। খুব ভাল কৰিছে আপুনি জানেনে খুব ভাল কৰি ৰিছে। শিকাইছে ল'ৰাটোক এতিয়াৰ পৰা খুব ভাল কৰিছ ছে আপুনি। বাকী আৰু কওঁকচোন কেনেকুৱা আপোনাৰ শৰীৰ ঠিকে আছে নে নাই পিছ
উম, অ। এতিয়া কিছু ভাল পাইছোঁ।
অহ, আপুনি কি হৈ -কি হৈছে কিছু ভাল পাইছে মানে কি হৈছে? ছিলে আপোনাৰ। হেল্ল', আপুনি শুনি আছে নে?
অহ, আছো।
আপোনাৰ- আপোনাৰ কি হৈছিলে?
অ', মোৰ মানে সেই ঘৰতে পিছলি পৰিছিলো তাৰমানে ভৰিখন মানে পিছ তোলি যায় একদম অহ ঘিলাটো ওলাই গৈছিল।
কি কৰে আপুনি? ঘিলাটো ওলাই গৈছিলে আপোনাৰ? বাপ--বাপৰে নাই কোৱা আপুনি।
হেল্ল',
আপুনি বা ডাঙৰ বেমাৰ হৈছে নে? আপোনক দে এতিয়া পিছে ঘিলাটো-এতিয়া পিছে খি, এতিয়া পিছে খি ঘিলাটো সোমাই দিছেনে নাই, আপোনাৰ?
নাহাহিব
দিছে- দিছে। দিছে দে ডাক্তৰে বহুত দেখুৱালো নহয়। গুৱাহাটীত দেখুৱালো ছা- ছাত্ৰীবাৰীত। তাত গোটেইখিনি ভাল কৰি দিছে আৰু।
খুব কষ্ট কৰেদিয়ক, আপুনি ন',? অহ, কে।
হেল্ল',
আপুনিও খুব কষ্ট পালে দিয়ক। ন'?
হেল্ল',
আপুনি খুব কষ্ট পালে দিয়ক, আপুনি খুব কষ্ট পালে দিয়ক।
অহ পাইছো অলপ কষ্ট।
অহ তাকেইটো আপোনাক এনাষ্ঠেচিয়া দিছিলেনে নাই এইবোৰ কৰোতে?
একমাহ বিছনাতে আছো আৰু হে কষ্ট হৈছে।
অ', -আচ্ছা-আচ্ছা মানে, আপোনাৰ মানে মাইনাটোৰ বৰ কষ্ট হৈছে।
অহ, লৰাটো আৰু মাইনাটোৱে বৰ কষ্ট কৰিছে ইয়াতে।
অহ, আপুনি ল'ৰাটোৰ কথা কৈ? কুৱাকে থাকিবই নোৱাৰে দিয়ক ন', - অঁ কবই লাগিব দিয়ক।
যে তাই বাহিৰত নিব নোৱাৰে, ঘৰতে
অহ, ঠিকে আছে দিয়ক। আপুনি মোক
বাথৰুমত যাব নোৱাৰোঁ এনেকুৱাকে বহুত তে সিহঁতে - সিহঁতে বহুত কষ্ট কৰি দিছে আৰু।
অ' আচ্ছা আচ্ছা, কৰিবই দিয়ক মানে আপোনাৰ বৰ ভাল দিয়ক কপালখন। আপুনি অলপ চাই চিতি খোজ কাঢ়িব নহ'লে আৰু ঘিলাটো ওলাই যাব।
উম, ভাবিছো দিয়া আৰু কি কৰিম। ভালকেটো থাকো। ভগৱানে আৰু কি কৰে নাজানো আৰু।
পিছল খাই গৈছে ন আপুনি?
অ' অ'।
আকৌ এবাৰ পৰিছিলে চাগে ন' চিৰিৰ পৰা? সেইবাৰ
অ আ‌ এই পাঁচ বছ ছৰ মান হল আৰু এবাৰ পৰিছিলো মই, উপ - এই চিৰিৰ পৰা।
উম, আচ্ছা আচ্ছা। ‌ আপোনাৰতো এ যে ডাঙৰ ছোৱালীজনী যে বিয়া দিয়া বুলি কলে যে আপোনাৰ নাতি হৈছে নে নাই পিছে?
অ' এটা বাবা জন্ম পাইছে।
অ' বাঃ আইতা হৈছে মানে আপ পুনি ন'। বাঃ আইতা হোৱা অনুভৱটো কেনেকুৱা পিছে আপোনাৰ?
আইতা হৈছো ৰ'বা। এতিয়া তাৰ স্কুলত দিছে পাঁচ বছৰ হ'ল।
তিয়া আইতাৰ অনুভৱটো কেনেকুৱা পিছে আইতা হোৱাৰ?
বহুত ভালে লাগিছে আৰু।
আচ্ছা আচ্ছা আচ্ছা। নাতিৰ লগত খেলি থাকিব পাৰে আৰু।
অ'। আহিলে খেলি থাকো আৰু।
আচ্ছা আচ্ছা, ক'ত থাকে এতিয়া সিহঁতে?
সিহঁত তে জালুকবাৰীত থাক কে।
আচ্ছা জালুকবাৰীত। অ' এতিয়া পিছে আপুনি খোৱা লোৱা কৰি লেনে নাই কিবা?
অ' ৰাতিপুৱা চাহ পানী খালোঁ। ভাত খালোঁ এবাৰ।
অ' আচ্ছা, অ' আচ্ছা আচ্ছা আচ্ছা। ঠিকে আছ দিয়ক চাহো খালে ভাত
এতিয়া কিবা কিবি আৰু অলপ ঘৰৰ চাফা চুফা কৰি আছোঁ অম্বুবাচী মেলা আজি পৰা ৰাতি
অ' কাপোৰ কানি ধুব লাগে। অ' আচ্ছা আচ্ছা, এতিয়া আৰু কাপোৰ কানিটো ধুব লাগে ন' এইবোৰ চুৱা লাগিলে কিবা
পচাই
অ' আচ্ছা আচ্ছা, ঘৰত মানে আপুনি পুৰা চাফাই অভিযান কৰিছ ছে আৰু।
অ' এইবিলাক, অ' চব এইবিলাক ধুই ছুই এক দম বেলেগকে চাইড কৰি থৈ দিছো আৰু সেইবিলাক নালাৰো আৰু।
অ' আচ্ছা আচ্ছা, আপুনি কিন্তু নিয়ম কা নীতি বহুত মানি চলে নেকি আপুনি? ভাল লাগিছে, ভাল লাগিছে।
নীতি নিয়ম মানো আৰু কামাখ্যা মাৰ। কামাখ্যা মাৰ যোনদিনা দৰ্জা খুলিব আৰু ছাব্বিছ তাৰিখ খে সেইদিনা আৰু আমাৰ চব ঘৰে চৰে ইয়াতো অলপ মানে গোঁসাঁই মন্দিৰত চাকি দিব পাৰিম।
অ' আচ্ছা আচ্ছা, ঠিকেই দিয়ক। আপুনি অ আপুনি এইবোৰ নিয়ম নীতি মানে জানে ন আজিকেনি - আজিকালিতো মানুহবোৰেই বোৰ নামানাই হৈছ।
আজি ৰাতি নটা আঠ মিনিটৰ পৰা লাগিব আঠটা তেতিয়াৰ পৰা আৰু একো কৰিব নোৱাৰোঁ আৰু গোঁসাঁই চাকি তাকি দিব নোৱাৰোঁ, ধূপ চুপ জ্বলাব নোৱাৰোঁ।